অ আ-ম কি কৰি আছা?
মই এনেই আছো বাকী চাহ তাহ খালা তুমি?
উম খালো তুমি খালা?
অঁ অঁ খালোঁ মই বাকী তোমাৰ এনেই এটা কথা সুধিলে বেয়া পাবা নিকি?
নাই নাই সুধা।
তুমি গান গোৱা নিকি?
গান মই আ শিকিছো। আ, আগতে
অ', মোক লাগি আছিল সেইটো কাৰণে তোমাৰ ভইচটো শুনিয়ে গম পাই গৈছো মই।
অ', বহুতে গম পাই যায়‌‌। বাৰু কেনেকে বা গম পাই নাজানো, কিন্তু
মই নিজে শিকিছিলোঁ, মই নিজে শিকিছিলোঁ। সেইটো কাৰণে মই মানে আইডিয়াটো পাই যাও, কোনে গান গাইছে মাতটো শুনি গম পাই যাও নহয়। মানে ইমান তিনি পাঁচ বছৰ চাৰি বছৰ তিনি বছৰমান শিকিছিলোঁ নহয় ত' তিনি বা চাৰি বছৰ মনত নাই ত' সেইটো মানে তোমাৰ মাতটো শুনাৰ লগা লগ অলপ সেই স্কেলটো পাই মই ধৰি লৈছোঁ ত' গম পাই গৈছো তুমিয়ো মোক গান শিকিছা বুলি। সেইটো তে সুধি দিলো তুমি, তোমাক মই, পিছে তুমি ক্লাছিকেল গান শি কিছিলা না, না মডাৰ্ণ, আধুনিক।
অ', মই, ক্লাছিকেল শিকিছিলোঁ।
ওৱাও ভালচোন, জানা মানে তুমি ক্লাছিকেল আ শাস্ত্ৰীয় সংগীত?
শাস্ত্ৰীয় সংগীত। অ', জানো আৰু উম, তোমাৰ পাঁচ বছৰ মান শিকিছিলোঁ। তাৰপিছত
আকৌ তোমাৰ পাঁচ বছৰ মায়ে বৰগীতৰ দি দিলে, তাৰপিছত
আৰু আৰু সত্ৰীয়া নৃত্য, সেইটো সেইটোতো বাৰু সকলোৱে শিকে, ক'ব গ'লে।
সেইটোতো বেলেগ হয়, অ, মানে তুমি গান শিকিছা এইটো মই মানে মা তোমাৰ ভইচটো শুনিয়ে মই গম পাই গৈছিলোঁ, ত' এনে অলপ আমি অলপ সংগীতৰ ওপৰতে আজি অলপ কথা বতৰা পাতিব পাৰিবা নেকি? মানে বহুত দিনবোৰত মই মানে এনেকুৱা মই লগৰ পালোঁ মানুহ পালোঁ মানে যাই মানে, সংগীতৰ বিষয়ে বহুত ভালকৈ জানে। পাইছোঁ মই মানে তুমি মতকেও বেছি জানা মোতকেও মানে ওপৰৰ হয় একদম।
অ', মানে অ, বহুত জানো বুলি নকওঁ অকল মানে সৰুতে শিকিছিলোঁ, এতিয়া অলপ বাৰু মানে বছৰ হ'ল ন', সেইকাৰণে অলপ চলপ পাহৰিছোঁ চাগে। বাৰু বাট, মানে যিখিনিও জানো কম আৰু।
অ', অ, ঠিকে, বাকী তুমি কি ভাত খান্দে পৰীক্ষাও দি দিছা নেকি?
অ', ভাত খান্দে পৰীক্ষা দিছিলোঁ।
অ', ভালে, তুমি কিমানলৈকে এৰি দিলা বা মই নিজে মই এক বছৰ দি কিনে এটা চাৰ্টিফিকেটে ওলাব পাৰিলোঁ।
মই, আহ, বিসাৰত দিছিলো চাগে। মানে, অ, বিহাৰত।
ইমান দিছা?
অ',
মই ইমান যোৱাই নাই, মোৰ অকল এই প্ৰথম ভাত খান্দে প্ৰথম বছৰটো যে আছে সেইটো দিলোঁ, ছেকেণ্ডটো মানে এক্সামটো দিম ভাবিলোঁ লাষ্ট ছত কিবা এটা, মানে অলপ মোৰ মাতটো ভাঙি গৈছিল। মানে তেতিয়া মানে ঠাণ্ডা ঠাণ্ডা ঠাণ্ডা আইচক্ৰীম এইবোৰ বহুত খাইছিলোঁ মই, মানে কলেজত পালোঁ কলেজত অলপ মানে লগৰ কেইটা লগত ঠাণ্ডা আইচক্ৰীম, এইবোৰ বহুত খোৱা গ'ল। ত' পৰীক্ষাৰ পাঁচ দিন আগতে মোৰ মাতটো ভাঙি গ'ল।
উম,
মই বহুত চেষ্টা কৰিলোঁ মাতটো আনবা কাৰণে নাহিল, তাৰপিছত আৰু উপাই নাপাই মই হেৰি নকৰিলোঁ আৰু তাৰপিছত হঠাতে এৰাই গ'ল তাৰপিছত পিছে তুমি কি একদম সৰু পৰাই শিকিছিলা
অ' সৰুৰ পৰাই শিকিছিলো
অ' অ' মানে তাল চাল লয়। এইবোৰ আৰু বৰ কি কয় এইবোৰ। বৰা শিয়াল ছটা শিয়াল এইবোৰ সকলো মানে জ্ঞান জ্ঞান আছে তোমাৰ।
অ' সকলো জ্ঞান লৈছো অ' এতিয়া অলপ চলপ পাহৰিছো বাৰু। কাৰণ মানে ইমান বছৰ আগতে শিকা সৰুতে তাৰপিছত এতিয়া আৰু। অ' মানে হঠাৎ যদি মোক কোনোবাই সোধে যে এইটো কি হয় তেতিয়াহ'লে অলপ মানে। ভাবিব লাগিব কিন্তু চালে মানে লগে লগে মনত পৰি যাব অ' এইটো এইটো শিকিছিলো এনেকুৱাকে।
অ' বুজিলো মই এইটোৱে ঠিকেই মানে আৰু। পিছে তুমি আৰু কি আ ' এনেই ৰাগবোৰৰ নাম চাম অলপ চলপ মনত আছেনে নাই পুৰণা ৰাগ যে আমি যে গাইছিলোঁ
আছে।
খেলত। হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'